হেল হেল্ল,
অ সোনিচানে।
অ শুনিছো শুনিছো তুমি শুনা পাইছানে বাৰু
হয় হয় মইও শুনিছো শুনিছো।
অ কি কৰি আছা এয়া এনেই আছো মই।
অ অ মইও তোমাৰ সেই এনেই বহি আছিলো।
হয় হয়।
খবৰ খাতি ভালেই ভালেই তোমালোকৰ ভাল নহয়।
হয় হয় মোৰো ভাল অ তাকে বোলো বহুত দিন হ'ল। তোমালে ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অ কোৱাচোন বাৰু
হয় হয় মানে এই এতিয়া যে আমাৰ বৰ্তমান যুগত যে আমাৰ যি, গোলকীয় উত্তাপ বৃদ্ধি যে সেই সমস্যাটো। এই সমস্যাটোৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব আৰু বিষয়টো।
উম একদম ধুনীয়া বিষয় এটা বাছি লৈ ছা বৰ্তমান যুগত মানে এইটো এটা বৰ দৰকাৰী বিষ হৈ পৰিছে বাৰু আগঢ়াচোন।
হয় হয় অ হয় হয় মানে এতিয়া ক'বলৈ গ'লে কি হৈছে। আমাৰ এতিয়া বৰ্তমান যুগত সেই মানে তোমাৰ। গোলকীয় উত বৃদ্ধিৰ সমস্যাটো এটা মানে বহুত ডাঙৰ ভয়ানক এটা সমস্যলৈ পৰিবৰ্তন। টন হ'বলৈ গৈ আছে গম পাইছানে। তাৰ অ তাৰ প্ৰথম কাৰণটো হৈছে আমাৰ সেই প্ৰকৃতিটো বিনষ্ট, কষ্ট কৰা মানে তোমাৰ জধে মধে গছ গছনি কটা তাৰ পিছত আকৌ মানে বহুত মানে প্ৰদূষণ কৰা হওক। তোমাৰ লেতেৰা কৰা হওক সেইবোৰৰ ফলত আচলতে আমাৰ সেই গোলকীয় উত্তাপ, বৃদ্ধিটো বেছি মানে উম ভয়ানক হ'বলৈ গৈ থকা গোতে, মানে পৰিলক্ষিত হৈছে গম পাইছা।
হয় হয় হয়।
হয় হয়। আৰু এতিয়া কি হ'ল ম মানে যদি এতিয়া আচল কথাটো হ'ল কি। এই গুল কীয় উত্তাপ বৃদ্ধিৰ মানে প্ৰধান কাৰণতটো হৈছে আমি মানুহবোৰ গম পাইছানে। মানে আমি মানুহ বোৰক, কাৰণে আমাৰ যি প্ৰকৃতিটো মানে বিশেষকৈ বেছি মানে বিনষ্ট হোৱা দেখা গৈছে। মানে এতিয়া তুমি চাবাচোন এই এ মানুহবোৰে কি কৰিছে মানে তোমাৰ। অ যি আধুনিকতাৰ প্ৰভাৱত মানে তোমাৰ যি উম মানে তোমাৰ। ঘৰ বনাবলৈ লৈছে ডাঙৰ ডাঙৰ ঘৰ বনাবলৈ লৈছে মানে ডাঙৰ ডাঙৰ অট্টালিকা হওক উদ্যোগ হওক। সেইবোৰ বনাবলৈ লৈছে তাৰ ফলত কি কৰিছে মানুহে গছ গছনিবোৰ কাটি পেলাইছে গম পাইছানে।
উম হয় হয়।
সেইটো বাৰু কি সেইটো কি মানে কেনেকুৱা চিন্ত ধাৰা লৈ মানুহে কাম কৰিছে বাৰু কাৰণ, গছে গছ যদি মানুহে কাটিবলে হয়। তেতিয়া আমি মানুহবোৰ মানে জীৱ সমাজতটো আমি জীয়াই থাকম কেনেকৈ হয় নহয় বাৰু
উম হয় হয়।
কাৰণ গছে যি মানে। অক্সিজেন গেছ এৰি দিয়ে সেই গেছ লৈ আমি জীয়াই থাকোঁ হয়নে আৰু সেই গেছে মানে সেই, গেছ দিয়া যদি আমি অক্সিজেন মানে তোমাৰ গছজোপাই যদি কাটি পেলাও। আমাৰ অক্সিজেন পাম কৰ পৰা আমি মানে আমি জীয়াই থাকিম কৰ পৰা আচলতে, হয় নে নহয় আৰু বিশেষ, কৈ যি গোলকীয়তা বৃদ্ধিৰ এ আচল সমস্যা সেই প্ৰকৃতিৰ কথা কৈছোয়েই, আৰু এতিয়া তুমি এটা কথা। শুনি চাই চাগে আমাৰ যি প্ৰকৃতিৰ ওজন স্তৰ যে তোমাৰ ধ্বংস হৈ গৈছে সেই, টো কথা শুনিছা নাই তুমি।
শুনিছো শুনিছো হয়।
হয় হয় সেইটো এটা বহুত ভয়ানক। কথা হৈ গৈছে কাৰণ এতিয়া সেই ওজন স্তৰটো যেতিয়া ফুটিবলৈ হ মানে, ফাটি যাব নহয় তাৰ ফলত কি হ'ব গম পাইছানে তাৰ পৰা এটা বেঙুনীয়া ৰশ্মি ওলাব। সেই ৰশ্মিটোৱে মানে আমাৰ। মানুহৰ শৰীৰত পৰাৰ লগে লগে শৰীৰত নানা ধৰণৰ বেমাৰ আজাৰ যেনে তোমাৰ কেন্স চাৰ হওক তাৰ পৰা, ছালৰ ৰোগ হওক মানে তেনেকুৱা ধৰণৰ বহু খিনি বেমাৰ আজাৰ কৰি দিব গম পাইছা। অ'ম সে সেই, সেইবাবে আমি সেই গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাটোৰ ওপৰত মানে অলপ, কঠোৰ ভাৱে মানে আহ চিন্তা কৰাটো উচিত বুলি মই ভাবো। আৰু বৰ্তমান যুগত কি হৈছে, তোমাৰ এই এতিয়া এটা কথা তুমি চাবাচোন এই মানুহৰ ঘৰে ঘৰে এ চি লগাই দিছে। গম পাইছা। অ এইটো এটা বহুত বেয়া কাম কৰিছে কাৰণ এ চি ভিতৰত থাকিবলে ভাল কিন্তু, এ চিৰ পৰা যি বা মানে বায়ুটো ওলাই সেই বায়ুে মানে আমাৰ পৰিৱেশতটো বেছি প্ৰদূষণ কৰিছে গম পাইছে নে। জানে আৰু তাৰ অ তাৰ উপৰিও এতিয়া যি যান বাহনৰ ধোঁৱা হওক কল কাৰখানা ধোঁৱা, সেইবোৰেতো আমাৰ প্ৰকৃতিটো কিমান বিনষ্ট কৰিছে সেইবোৰ আমাৰ চকুৰ আগতে হৈ আছে সেইবোৰ, আমি দেখা পাইছোয়ে হয় নহয় কিন্তু, আমি আমি এতিয়া জ্ঞানী মানুহবোৰে কি কৰিছো মানে উম অজ্ঞানীৰ নিচিনা মূ মূৰ্খৰ নিচিনা কাম কৰি সেই গছ গছনিয়ে হওক, তাৰপা নতুবা তোমাৰ এই মানে যান বাহনৰ পৰা বেছি মানে ধোঁৱা ওলোৱা হওক, বা উদ্যোগ প্ৰতিষ্ঠান বেছি বঢ়োৱা হওক সেই তেনেকুৱা ধৰণৰ কিছুমান কাম আমি কৰি আছো। গম পাইছা মূৰ্খৰ দৰে হয় হয় সেইবাবে আমি মই ভাবো কি। যে আমি সেই কথাবোৰ অলপ মন দিয়া উচিত কাৰণ আমাৰ যেতিয়া প্ৰকৃতিটো যেতিয়া থাকিব আমি। তেতিয়াহে জীয়াই থাকিব পাৰিম মানে আমাৰ জীৱ সমাজ থাকিব যদি প্ৰকৃতিত য যদি বিনষ্ট হবলৈ হয় কেনেবাকৈ মানে আমাৰ জীৱ সমাজৰ এক, একো মানে চিনে নাইকিয়া হৈ যাব গম পাইছা আ হম আৰু আৰু এতিয়া এটা কথা তুমি লক্ষ্য কৰিবাচোন আজিকালিৰ দিনত সেই যে, যেতিয়া বৰষুণ দিব লাগে তেতিয়া বৰষুণ নিদিয়ে। আৰু যেতিয়া ৰ'দ দিব লাগে তেতিয়া ৰ'দ নিদিয়ে গম পাইছানে। অ' এতিয়া তোমাৰ পা- এতিয়া বাৰিষাকাল হয় নহয়? এতিয়া বাৰিষাৰ দিনত এতিয়া আমাক বৰষুণৰ প্ৰয়োজন, গম পাইছা? মানে খেতি-বাতি কৰাৰ কাৰণে। কিন্তু আজিকালি কি হৈছে, এতিয়াৰ দিনত মানে তোমাৰ এনেকুৱা ৰ'দ দিছে, মানে এনেকুৱা ৰ'দৰ মানে উত্তাপ বৃদ্ধি হৈছে, তাৰ ফলত কি হৈছে, আমাৰ যি মাটিবোৰ সেইবোৰ একদম ফাটি যোৱা আমি দেখা পাইছোঁ, গম পাইছানে?
হয় - হয়।
তাৰ ফলত কি হ'ব? তাৰ ফলত আমাৰ খাদ্য-বস্তু মানে খেতি-বাতি ভালদৰে নহব আৰু খেতি-বাতি ভালদৰে নহলে কি হব আমাৰ, খাদ্য-বস্তু ভালকে তাৰ পৰা উৎপন্ন নহব। তাৰ ফলত আমাৰ কি হব, খাদ্য-বস্তু নাটনি হব, গম পাইছা?
হয়।
হয় - হয়, সেইবাবে আমি সেই কথাবোৰ বুজিব লাগে। কাৰণ আমি- সেই আমাৰ কিছুমান সৰু - সৰু ভুলৰ বাবে আমাৰ মানে আমি বহুত ডাঙৰ ভয়ানক এ- কিছুমান কাণ্ডলৈ আমি গৈ থা- গৈ আছোঁ কতে লাগি আছে, মানে তোমাৰ এ- কি কৰিছে মানে, গছ গছনিসমূহ কটাৰ ফলতে আচলতে ইমানখিনি তোমাৰ হৈছে, গম পাইছা?
হয় - হয়, তুমি একদম ঠিক কথা কৈছা। এতিয়া বৰ্তমান সময়ত এই গোলকীয় উত্তাপ বৃদ্ধিয়ে আচলতে যি পৰিস্থিতি ল- মানে ৰূপ লৈছে সেইটো আচলতে বৰ ভয়াৱহ ৰূপ হৈছে। কাৰণ তুমি ইতিমধ্যে কিছু - কিছু কথা কৈছা যে, আমাৰ বৰ্তমান যি মানুহৰ প্ৰকৃতি-বিৰোধী কাৰ্যকলাপ তোমাৰ এই গছ-গছনি কটাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ এইবিলাকে আচলতে প্ৰকৃতিত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে। কাৰণ প্ৰকৃতিয়েতো আমাক কোনোধৰণে অপকাৰ কৰা নাই। আমি- চোৱা প্ৰকৃতিয়ে আমাক কিমান ধৰণে সহায় কৰে। এতিয়া যিজোপা গছ মানুহে কাটি দিয়ে নিজৰ লাভ ৰ বাবে, সেই গছজোপাই আচলতে আমাক উশাহ-নি শাহ লোৱাৰ পৰা একদম ধৰা, গৰমৰ দিনত ছাঁ দিয়াৰ পৰা কি কৰে আমাক ফল-মূললৈকে দিয়ে, কিন্তু মানুহে সেই লাভখিনি পোৱাৰ পিছতো কি কৰে, দুটামান টকা-পইচাৰ কাৰণে কি কৰে, সেই গছবিলাক কাটি ধ্বংস কৰি দিয়ে। এতিয়া, সেই ক্ষে ত্ৰত যদি চাবলৈ যাওঁ, এতিয়া মানুহে কি কৰে, এতিয়া বৰ্তমান যুগত আমি দেখিছোঁ যে বহুতো কি কৰে, তোমাৰ প্ৰাইভেট যিবিলাক কোম্পানী থাকে সেই কোম্পানীবিলাকে নিজৰ - নিজৰ যি বিভাগ, সেইবিলাক বিভিন্ন জা তিবলৈ তোমাৰ পাহাৰবোৰ কটা দেখা গৈছে। এতিয়া আমাৰ অঞ্চ লৰে এখন ডাঙৰ পাহাৰ আছিলে। সেই পাহাৰখন কি হৈছে তোমাৰ আজি এসপ্তাহমান আগত মানে এ তোমাৰ এ- বাৰ-তেৰজনমান মানুহ আহিলে আহি পেলাই তোমাৰ এই জে চি বি ফকলেণ্ড দামপা দাম্পাৰ আনি মানে কোনো কথা নাই, বতৰা নাই, এফালৰ পৰা তোমাৰ পাহাৰ কাটিবলৈ ললে নহয়। তোমাৰ- তেতিয়া মানে কি হ'ল, আমাৰ গাঁৱৰ- গাঁৱৰ মানুহখিনিয়ে মানে ভাবিলে আচলতে ইহঁতে কৰিছে কি? আ- তোমাৰ কোনো পাৰ্মিচন নোলোৱাকৈ, গাঁৱৰ মানুহক একো নোসোধা-নেমেলাকৈ, কথা নাই-বতৰা নাই তোমাৰ পাহাৰখিনি কাটিবলৈ লৈছে। তাৰপিছত মানে তেতিয়া আমি গৈ যেতিয়া সুধিলোগে গোটেই গাঁৱৰ মানুহ গোট খাই, তেতিয়া তেওঁলোকে এখন চৰকাৰী নথি পত্ৰ দেখুৱাই দিলে। তেওঁলোকে কৈছে যে, আমাক চৰকাৰে পাৰ্মিচন দিছে। ইয়াত আমি এটা কোম্পানী বহাম। এতিয়া চোৱা, মানুহৰ মেণ্টেলিটিটো কেনেকুৱা। তেওঁলোকে এটা কোম্পানী বহাবৰ বাবে এটা পাহাৰ কাটি ধ্বংস কৰি দিছে। সেই পাহাৰটো আচলতে কি হয়, আমাৰ অঞ্চলটো আ চলতে সেই পাহাৰটো শুৱনি কৰি ৰাখিছিলে। কাৰণ তোমাৰ কিমান মানুহে পাহাৰ পাহাৰত ফুৰিবলৈ যায় বা পাহাৰৰ যি প্ৰাকৃতিক মনোমোহা দৃশ্য, সেইখিনি লাভ কৰিবলৈ যায়। আৰু কি হয়, এখন পাহাৰত তোমাৰ অকল মাটি বা বালিয়ে নাথাকে নহয় পাহাৰত তোমাৰ বিভিন্নধৰণৰ গছ-লতাকে আদি কৰি এনেকুৱা উদ্ভিদসমূহ থাকে। এতিয়া যেতিয়া আমি নিজৰ লাভৰ বাবে বা কোম্পানী এটা স্থাপনৰ বাবে সেই পাহাৰ খন কাটি ধ্বংস কৰি দিম। তেতিয়া কি হব সে- পাহাৰৰ লগতে যিবিলাক গছ আছিলে সেই গছ বিলাকো তোমাৰ ধ্বংস হব। আৰু কি হয় পাহাৰত বিভিন্ন ধৰণৰ তোমাৰ বনৌষধি বস্তু পোৱা যায়। সেইবিলাকো তোমাৰ কিমান মূল্যবান বস্তু আজিৰ দিনত সেইখিনিও তোমাৰ নাইকিয়া হৈ যায়। এতিয়া চোৱা সেই গছ বিলাক যে কাটিছো তাৰ ফলত কি হৈছে আমাৰ সূৰ্যৰ যি ৰশ্মি আচলতে সেই গছ বিলাকে তেওঁলোকৰ খাদ্য হিচাপে গ্ৰহণ কৰে। সেইখিনি আচলতে পঢ়িবলৈ জেগাই নাইকিয়া হৈছে আজিকালি চাবা তোমাৰ অঞ্চল আহ চহৰ নগৰতো পিছৰ কথা আমাৰ গাওঁ অঞ্চলতে আজিকালি এজোপা গছ পাবলৈ দিগদাৰ হৈছে। তোমাৰ গাওঁ বিলাকৰ যি ৰা- স্তা সেই ৰাস্তাৰ কাষত তুমি চাবাচোন এজোপা গছ নাথাকে, মানুহে তোমাৰ কষ্ট কৰি কৰবাৰ পৰা যেতিয়া আহিব গাড়ীৰ পৰা নামি যেতিয়া তেওঁলোকে সেই ৰাস্তাতে খোজকাঢ়ি গৈ থাকে। এ অত্যধিক গৰমত তোমাৰ সেই গছৰ তলত ৰবলৈ এজোপা গছ নাথাকে। সেই ক্ষেত্ৰত আচলতে এইটো কিমান এটা বেয়া কাম কৰিছে। মানুহে যিব- প্ৰকৃতি বিৰোধী কাৰ্যকলাপ কৰিছে সেইখিনিয়ি আচলতে আমাৰ গোলকীয় তা বৃদ্ধিত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে, এতিয়া তুমি কৈছা যে আমাৰ যি অজন স্তৰ সেই অজন স্ত- কি হৈছে তোমাৰ ফুটা ফুটা হোৱা মানে বৈজ্ঞানিক সকলে দেখা পাইছে যাৰ ফলত কি হৈছে তুমি এটা কথা লক্ষ্য কৰিবা আগৰ তোমাৰ আজিৰ পৰা ধৰা দছ বছৰ বা পাঁচ বছৰ ধৰ যেতিয়া ৰ'দ দিছিলে বা আমাৰ বৰ্তমান যি গৰম বন্ধ সেই গৰম বন্ধৰ দিনত যিটো ৰ'দ আজিৰ পৰা পাঁচ বছৰ আগত দিছিলে সেই ৰ'দতটো কিন্তু মানুহে সহ্য কৰিব পাৰিছিলে আচ- চলতে সেই ৰ'দতটো কি হয় দিলেও মানে কি হয় আমি গৰমতটো অনুভৱ কৰো। কিন্তু তোমাৰ ইমান এটা মানে হেৰি নহয় আৰু আমি সহ্য কৰিব পৰা গৰম। কিন্তু আজিকালি তোমাৰ যি যেনেদৰে আচলতে ৰ'দৰ তাপ টো বৃদ্ধি পাইছে, তুমি চাবাচোন - তুমি যদি পাঁচ মিনিটৰ কাৰণে তুমি সেই ৰ'দৰ তলত থাকা তেতিয়া কি হ'ব আচলতে আমি ঘামি জামিতো তোমাৰ অৱস্থা নাইকিয়া হৈ যামেই তাৰ লগতে কি হয় আমাৰ গাত এনেকুৱা এটা পুৰণি সৃষ্টি হয় এনেকুৱা লাগে যেন তোমাক পিছফালৰ পৰা কোনোবাই জুই লগাই দিছে এনেকুৱা অনুভৱ হয় এতিয়া সেইটো আচলতে কেলে হৈছে তোমাৰ যি অজন স্তৰ সেই অজন স্তৰত যিবিলাক তোমাৰ ছিদ্ৰ হৈছে সেইবিলাকৰ পৰা কি হৈছে আমাৰ সূৰ্যৰ যি মাৰাত্মক উ- অতি বেঙুনীয়া ৰশ্মি সেই ৰশ্মিখিনি ডাইৰেক্টলি মানে আমাৰ সং- স্পৰ্শ আহিবলৈ লৈছে। তোমাৰ এতিয়া ভাবা এই প্ৰায় নাই নিচিনা তোমাৰ ৰশ্মিটোৱে আমাৰ ইমান প্ৰভাৱ পেলাইছে যেতিয়া তোমাৰ সেই অজন স্তৰটো নাইকিয়া হৈ যাব বা তোমাৰ ভাগি যাব তেতিয়া যিটো ডাইৰেক্টলি আমাৰ ৰশ্মি পৰিব এতিয়া কি হব তুমি কৈছা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হব কিবা হব কিন্তু যি- যিবোৰ অঞ্চলত আচলতে সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে সেই অঞ্চ- তলবিলাক হয়তো জ্বলি তোমাৰ একেবাৰে নাইকিয়া হৈ যাব পাৰে। এতিয়া মানুহে যি প্ৰকৃতি বিৰোধী কাৰ্যকলাপ কৰি আছে তাৰ ফলত কি হৈছে আমাৰ পৃথিৱীৰ যেতিয়া সৃষ্টিৰ আগত এটা ধৰা উল্কাাপিণ্ডৰ নিচিনা আছিলে বুলি মানুহে মানিজ হলে মানে এইটো এটা কাহিনী বুলি ভাবে সেই সেইখিনিয়ে আচলতে বৰ্তমান বাস্তৱত হবলৈ গৈ আছে।
অ।
যদি মানুহে এই প্ৰকৃতি বিৰোধী কাৰ্যকলাপ বিলাক নৰখায় বা তেওঁলোকে এ এই যি কামবোৰ পৰি আছে সেইবোৰ যদি নৰখায় তেতিয়া হয়তো আজিৰ পৰা আৰু পঞ্চাশ ষাঠি বছৰ পিছত কি হব আমাৰ পৃথিৱীখন আচলতে পৃথিৱী হৈ নাথাকিব। এটা মানে তোমাৰ জ্বলন্ত উল্কা পিণ্ড নিচিনা হৈ পৰিব।
অ।
এতিয়া তুমি দেখিছা আমাৰ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কিমান প্ৰভাৱ পৰিছে। কিমান কি ঘটিছে এতিয়া বতৰৰ যি মানে এ সুস্থিৰতা আছিলে সেইখিনি নাইকিয়া হৈ গৈছে। প্ৰকৃতিয়ে মানে কি হৈছ নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছে। যিহেতু আমি ধৰা প্ৰ প্ৰকৃতিৰ লগত আমি খেলিছো। তেওঁলোক কুকুৰৰ লগত খেলা নিচিনা হেৰি কৰি কৰি ছো। এইয়া গ গছনি কাটিছো, কিন্তু মানুহে এজোপা গছ ৰোপন নকৰে। সেই ক্ষেত্ৰত কি হয় মানে প্ৰকৃতিয়ে আচলতে আমি তেওঁলোকক কষ্ট দিছো। সেইখিনি কিন্তু মানে প্ৰকৃতিয়ে সহ্য কৰিব পৰা নাই। যাৰ ফলত কি হৈছে প্ৰকৃতিটো একদম উঠল মাথল পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ ফলত আমাৰ গোলকীয় উত্তাপো বৃদ্ধি পাই এতিয়া এ মই কৈছো যে বৰ্তমান ইমানেই গৰম বাঢ়িছে। তোমাৰ সেই গা বিলাক পুৰণি উঠাৰ নিচিনা অনুভৱ হয়। আৰু তুমি চাবাচোন। যেতিয়া ৰ'দত তুমি আধা ঘণ্টামান ৰখিবা তাৰ পিছত তুমি ঘৰৰ ভিতৰলৈ আহিছ চাবা তোমাৰ গোটেই গাৰ ছাল বিলাক ৰঙা পৰি যায়। তাৰপিছত যেতিয়া তুমি তাত পানী ঢালি বা গা-চা ধুই দিবা তেতিয়া সেইখিনি আকৌ ক'লা হৈ যায়।